হেল্ল' আহ', শুনিছো। কি কৰিছে?
এনে আছো ৰবা, তুমি?
অ', অ', অ', খবৰ পাতি ভাল?
ভাল ভাল তোমাৰ।
অ ময় এনে আছো ভালেই বাৰু এনে আজি বতৰটো কেনেকুৱা তোমাৰ মানে।
বতৰ ৰ'দ দিছে এতিয়া।
বতৰটো ভাল নে।
হয় নেকি। অ বাট অহ ভাত পানী খালা।
নাই, এ খাও নেকি এখন তোমাৰ তিনটামান বজাত তিনটামানত,
হয় নেকি তিনটা মানত খাবা।
অ হা,
আজি অলপ, অ গছ গছনিৰ বিষয়ে কথা পাতিম। দিয়া
গছ-গছনি।
অ গছ গছনিৰ বিষয়ে কথা পাতো। অ তোমাক কেনেকুৱা ধৰণৰ গছ-গছনি ভাল লাগে?
মোৰ কচ গছ গছনি মানে মোৰ হেৰি অলপ ভাল লাগে অলপ ভাল লাগে গছ গছনি হেৰি গছ গছনি ভাল লাগে তোমাৰ এই চেগুন এইবিলাক নাহৰ নাহৰটো ভাল লাগে।
হয় নেকি? অহ তুমি ভাল পোৱা নে পৰিৱেশটো?
কি কৈছে কি কৈছে? পৰিৱেশ ভাল লাগে।
হয় নেকি অ।
হয় ভাল লাগে হয় হয় ভাল লাগে মোৰ অলপ সেউজীয়া গছ গছনিটো বেছি ভাল লাগে। সেউজীয়াতো। পাতবিলাক সেউজীয়া গছ গছনি পাত লাই।
উ। অ সেউজীয় গছ গছনি থাকে বাৰু।
হয় হয় ন পাত বিলাক কিছুমানৰ কিছুমানৰ পাত বিলাক অলপ বেলেগ থাকে।
হম।
অ', কোৱা। ক-কোৱা কোৱা।
কিছুমান নহয়, ডাঙৰ ডাঙৰ গছ গছনি, তেনেকুৱা লাগে
ডা-ডাঙৰ ভাল, ভাল লাগে মোৰ ডাঙৰ গছ, মানে চেগুন ভাল লাগে। শাল গছ, গামেৰি, গামেৰি, চেগুন আঠ গছ। হয়। তোমাৰ? কেনে লাগে, কি গছ ভাল লাগে?
কি ক'লা?
তোমাৰ কি গছ ভাল লাগে?
হে?
তোমাৰ কি গছ ভাল লাগে?
তোমাৰ কিবা নেটৱৰ্কৰ প্ৰব্লেম আছে নেকি?